অ, শুনা পাইছে?
অহ', শুনা পাইছোঁ, কি কৰি আছে?
এই, মই বহি আছোঁ।
অ', অফিচৰ পৰা আহিল চাগে আপুনি?
উম,
অ', এতিয়া, এতিয়া কি কি কৰিম বুলি ভাবিছে? চাহ খোৱা নাই চাগে ন'?
নাইখোৱা।
বৰ গৰম পৰিছে নহয়, এই চৰ্বতে খাই ল'বা আৰু। উম, ভালনে বাকী?
নাই মোৰ ভাল চব।
অ', আমাৰো ভাল, বৰ গৰম।
আমাৰ ইয়াতে ঠাণ্ডা, আমাৰ ইয়াতে বৰষুণ দি আছে।
অ', তাকে, এই কি কয় গৰমৰ বন্ধ বিলাক দিছে নহয় তোমালোকৰ? দিছে, এতিয়া কৰ'বাত ক'ৰবাত ফুৰিব যাব
আমাৰ বন্ধ দিয়াই নাই, আমাৰ কালি বন্ধ দিব।
অ', হয় নেকি?
উম, মই মানে জাতীয় বিদ্যালয় পঢ়োঁতে ক্লাছ নাইন পাইছোঁ যে, সেইকাৰণে মানে আমাৰ গৰম বন্ধটো দিয়া নাই। উ
অ, তুম ঠিকে আছে বাকী বহুত হোমৱৰ্ক দিব নহয়?
আমাৰ সেনেকে বাৰু একো আমাৰ সেনেকে বাৰু একো কাম নিদিয়েই।
হয়, হয়,
উম, আপুনি কি কৰি আছে?
এ মই কি কৰি আছোঁ, তোমাৰ লগত কথা পাতি আছোঁ আকৌ।
আপুনি একদম ভালকে কথা পাতব নাজানে কিন্ত।
কিয়?
এনে আপুনি এতিয়া ক'ত আছে?
এতিয়া মই এ, ধৰি লোৱা মই চোতালত আছো বৰ্তমান, হাৱা পাইছোঁ, আছো আমাৰ ফালে যে গৰম।
আপোনাৰ ঘৰত লাইন আছে?
আমাৰ ঘৰত কাৰেণ্টটো নাই।
হয় নেকি? আমাৰ ঘৰত কাৰেণ্টেই নাযায়।
হয় নেকি? বৰ ভাল
আমাৰ ইনভাৰ্টাৰ আছে নহয়।
এ আমাৰ যে নাই আমি অকমান দুখীয়া মানুহ যে বৰ দিগদাৰ পইচা পাতি নাই আমি দুখীয়া মানুহ, বহুত দুখীয়া মানুহ আমি
উম, এনে আপোনাৰ ঘৰটো ক'ত?
আমাৰ ঘৰটো এই আৰু চহৰতে, কিন্তু আমি অকমান বেছিয়ে গৰীব দিয়া
আপোনাৰ ঘৰতে ক'ত নাজানা নেকি?
ঘৰটো সেনেকুৱা, কথা পাতিব নাপায় নহয় একদম মানে অ', আমাৰ মানে আজি কাৰেণ্ট নাই তোমালোকে, ভাল কাৰেণ তোমাল কাৰেণ্ট গ'লে ইনভাৰ্টাৰ থাকে ন, আমাৰ নাথাকেই
আপোনাৰ কেনেকে থাকিব আপোনাৰ
হয় ।
ইনভাৰ্টাৰৰে নাই
ইনভাৰ্টাৰ নাই, ইনভাৰ্টাৰ নাই কাৰণ আমাৰ পইচা নাই, ইনভাৰটাৰ কিনি কিনিব লাগিলে বিশ হাজাৰ টকা লাগিব, চল্লিশ হাজাৰ টকা লাগিব ক'ত পইচা পাওঁ, দুখীয়া মানুহ
কোনে কৈছে এইটো ষাঠি হাজাৰ টকা লাগে
ষাঠি হাজাৰ লাগে নেকি তেতিয়াাহলে এ মই কেতিয়াবা, কেতিয়াবা, আপোনালোকৰ তাতে যাম দিয়ক ন
কি ইনভাটাৰ চাব কাৰণে
চাব নহয়, এমানে কেতিয়াও আমাৰ কাৰণ নাথাকিলে, তাতে ঠাণ্ডা খাব যাম আৰু আমাৰ ফ্ৰিজো নাই, ইনভাতাৰো নাই মাজে মাজে আমাৰ কাৰণটো নাথাকে, আমি বহুত গৰীব হয় আমি মান, বহুত দুখীয়া মানুহ একদম
হা, হা,
দহ কিলোমিটাৰ দূৰত আহিব।
দহ কিলোমিটাৰ নহয়, তোমালোকৰ ঘৰ বিশ কিলোমিটাৰ হব, অ', যাম আৰু এতে দিনটোে ন কাৰণ চকা মৰাতকৈ
আপুনি কেনেকে গম পালে মোৰ ঘৰটো বিশ কিলোমিটাৰ বুলি?
এ হ'ব দিয়া, আৰু জানো দিয়া মই এনেই পিছে তুমি বন্ধত ক'ত ক'ত যাবা
মই, বন্ধত বাৰু কতো নাযাওঁ নাই, বন্ধত ঘৰতে আছো
অ', লোকে হ
ঘৰত মানে, মটো মোবাইলে চাই থকা মোৰ বেলেগ একো কাম নাই মানে
হেই তুমিচোন পঢ়া তুমি পঢ়ি থাকা
কোনে ক'লে আপোনাক?
এ, মই গ'লে তুমি পঢ়ি থাকা যি বেছি ভাগ সেই কেনেে কোনো দিয়া
মোৰ ঘৰ ক'ত?
হে ইমান নিজৰ নিজৰ ইনফৰ্ম মানে নিজ এতি ইমান হেৰি নকয় নহয় কথা তুমি বেলেগ কথা এ, জানো অসমীয়াইতো কথা পাতি আছো মই অসমীয়াই মানুহ হয়, অসমীয়া এইটো, অসমীয়াত হেৰি কয় বিষয়ে
হয় নেকি?
হয়। দিয়া তোমাৰ লগ কথা পাতি কিন্তু বহুত ভাল লাগিছে, তুমি বহুত জানা কিন্তু।
উম, মই বহুত জানো। এনে, আপোনাৰ ল'ৰাটোৰ কিমান বয়স হৈছে?
এ, দুই বছৰ।
দুই বছৰ? আপোনাৰ কি কুনবা কালি আছে নেকি?
অ, আছে এটা।
আচ্ছা চা দিয়ক ভালেই, উম, উম,
এ বয়সতটো কমি আছে, দুখীয়া যে।
আমি যে দুখীয়া, সেইকাৰণে বয়সতো কমি আছে আৰু।
অ', তোমালোকে ধনী কাৰণে, বয়সটো বাঢ়ি গৈছে নেকি?
শুনি আছানে?
এই মই শুনি আছোঁ, নাই আমাৰ দেৰিকে
বিছ বছৰ হৈছে মোৰ।
অ', আমাৰ মোৰতো বয়সেই আহিছে, মই বুঢ়িয়ে হৈছো অকমান। উম,
হেল্ল'
অ', মই শুনি আছো।
অ', তোমাৰ লগত কথা পাতি বহুত ভাল লাগিছে দেই।
মোবাইল কানত
উম কত যাম ঘৰতে বেলেগতো যাবা?
মই, বেলেগত যাম।
হা?
মই যাম, বহুত জেগাত যাম মই। মই, মই আপ-আপোনৰ কি, হেল্ল'
শুনি আছো মই।
মই এইবাৰ বহুত জোগাত যাম, মই এইবাৰ চুইজাৰলেণ্ড যাম বুলি ভাবিছিলো আৰু।
অ বঢিয়া বঢ়িয়া, তোমালোকৰ যে টকা পইচা বহুত আছে স সেইকাৰণে তোমালোকে যাব পাৰা, আমিতো দুখীয়া, আমি যাব নোৱাৰো নহয়।
উম, মোৰ বাই মানে এই যোৱা বছৰ হেৰিত গৈছিল, আ
ক'ত?
গৈছিল। অ',
আ, হয় নেকি? অ', দিয়া দিয়া ঠিকে আছে ভাল দিয়া তোমালোকৰে, কিছুমান মানে তোমালোকৰএই জীৱন, আমাৰতো আৰু এইবিলাক আৰু মোবাইলতে চ দেখা পাওঁ আৰু আমি, নিজে জে যাব নাই। ঠিক আছে, দিয়া। দিয়া হ'ব দিয়া বাৰু, বহুত ভাল লাগিল। তুমি কি আলহী ঘৰত নোযোৱা?
নাই নাই নাজাও, আলহী ঘৰত যায়
নোযোৱা?
উম, নাই নাযাও, বিৰাট গৰম যে ঘৰৰ বাহিৰ ঘৰত